হেল্ল', অ'। কি কৰি আছা?
এয়া আছোঁ এনেই, বজাৰ গৈছিলোঁ।
ক'ত, ক'ত পাইছাহি?
এয়া ৰাস্তাত আছোঁ, আহি আছোঁ। উম, ভালেই। তোমাৰ? কি কৰি আছা?
এয়া মই ডিউটিত আছোঁ।
আচ্ছা। ডিউটী কৰি কেনেকুৱা লাগিছে?
ডিউটি কৰি ভালেই লাগিছে বাৰু। তোমাৰ?
মোৰো ভাল বেয়া মাজতে।
আজি কি বনাবা?
আজি তিয়ঁহ আনিছোঁ, গাজৰ আনিছোঁ।
আৰু?
তাৰপিছত তিঁয়হ গাজৰ বনাম তাৰপিছত পনীৰ আনিছোঁ।
হু।
পনীৰে, মটৰে, বিলাহীয়ে বনাম।
আচ্ছা। ফুৰিব নোযোৱা নেকি?
ফুৰিব আজি গৈছিলোঁ।
ক'ত গৈছিলা?
উম, তেজপুৰ গৈছিলোঁ।
উম। কি, কিবা কামত গৈছিলা?
কাম মানে অ' মানে ফুৰিবও গৈছিলোঁ, কামতো গৈছিলোঁ। বাইও ডাটা দিব গৈছিলোঁ অফিচ এটাত।
বাকী মাহঁতৰ ভালেই মা?
উম, ভালে। তোমালোকৰ ভাল?
ভালে ভালে। মাহঁত কি কৰি আছে?
আছে এনেই। কি কৰিব, ভাত বনাবলৈ লৈছে মোক হেল্প কৰিব।
তাকে।
তোমালোকৰ মা
এছ ভালে ভালে এইবাৰ ক'ৰবাত যাম ওলাবা ফুৰিবলৈ,
অ ওলাবা ক'ত যাবা?
চিনেমাখন চালো চিনেমাখন চাব গ'লো হয়।
চিনেমা
উম
কি চিনেমা আহিছে?
এখন কমেডিয়ানটোৱে এইটো কি ধামাল,
ধামাল
ধামাল চাব গ'লো হয়, হিৰকে মই যাম বুলি ভাবিছোঁ বাৰু নেক্সট সপ্তাহত,
হয় নেকি,
উম নেক্সট সপ্তাহ মানে অ এনেকৈ আৰু,
আচ্ছা কেনেকুৱা লাগে বা চাই,
যাবা নেকি?
তাকে চাই বা কেনেকুৱা লাগে।
ভালেই লাগে কমেডিয়ান হ'ব ভাল লাগিব হাঁহি থাকিবলৈ। হেৰি যে এইটো কি। এটা শুনাচোন, মই যে বাই বাইদেউজনী যে নাম্বাৰটো লৈছিলোঁ যে, বাইদেউজনীক কি বুলি ফোন কৰিম মই, কি বুলি ক'ম ফোন কৰি,
নি
হা
তুমি কবা ফোন কৰিবা ফোন কৰি পেলাই কবা যে, বাইদেউ আপুনি যে নাম্বাৰটো দিছিলে।
উম
মই ফোন কৰিম নে,
অঁ
মানে ফোন কৰিলে যদি সোধে যে, অ ক'ত পালা তুমি নাম্বাৰটো, তেতিয়া কি বুলি ক'ম।
অঁ এনেই সুধিম ন।
অ
মই আজি ইয়াত মই আজি ডিউটি জেগাত সুধিছিলো মানস দাক কৈছিলো মানে, মই যদি ফটকটে যদি মই ওলাই যাওঁ কামটোৰ পৰা কিবা প্ৰব্লেম হ'ব নেকি, পইচা পাতিৰ ক্ষেত্ৰত। প্ৰব্লেম হব নেকি কৈছো, নহয় এনেও বুলি কৈছে কৈছে মই কৈছো যদি তুমি কৰিবানে এনে বুলি কৈছো আৰু, কৈছে কৰিম মই চো দহ হাজাৰ এঘাৰ হাজাৰ মান দিলে কৰিবা।
কিয় তুমি উলিয়াই লৈছা বেলেগ মানুহ,
এ নহয় বেলেগ মানুহ চাৰিজন বুলি কোৱা নাছিলে নেকি এই তাত এজন ভাল, বুজিছা নাই বেলেগ মানোহ নিচিনা নহয় বুজিছা, দাদাজন ভাল।
বুজিছো বাট, ভাই আমাৰ ভাইকন তুমি দুটা হৈ আছা যদি ভাইট, টি যায় তেতিয়াহ'লে তিনটা।
আকৌ ৰাহুলক চাৰিটাও,
তেতিয়াহ'লে আকৌ সেই মানুহজন ক'ত সুমিয়াবা তুমি।
অ হৈ গ'লো শুন এইটো এক তাৰ মোৰ যে যিটো যে এইটো যে। মই যে যেতিয়া যে, এই উপৰ্যৰ কথা কৈছিলো সেইটো এক্সট্ৰা।
পচাত কাক কাম বা আকৌ এইটো পাৰ্মিশন দিছে।
সেইটোও হয় বাৰু দেই! কিন্তু মানুহজন দহ বেছেৰেয়ীৰ দেউ তাহাঁতৰ, নাম ক'লে চাগে চিনি পাব চাগৈ!
বেছেআ
হলেও, এটা কাম কৰিবা, তুমি নাম্বাৰটো চে'ভ কৰি ল'বা, চে'ভ কৰি লৈ পেলাই আগতে ডি পিখন চাই ল'বা!
অ', ন,
চিনি পাবও পাৰা।
মই চে চেভ কৰা আছে বাৰু নাম্বাৰটো মই মানে চেক কৰা নাই এতিয়ালৈকে! চেক কৰিব লাগিব ৰ'বা! অ', কি ঠিক, চিনি পাবও পাৰোঁ ন।
অঁ!
চিনি পালেতো আৰু সহজ হৈ যাব।
যেনেকে ধৰ, আমি সেই তাত যে গৈছিলোঁ।
ক'ত?
কি নাম আছিলে?
হ'লো আজি বাজনীৰ পৰা বহুত সহায় হ'ল, দিয়া মোৰ।
যি কি নহওক মোৰ কাৰণে হৈছে হা।
এই ন সেইটোতো সেইটোৱেই নহয়, এতিয়া, এতিয়া চাবাচোন এয়া তুমিয়ে মই যদি গ'লোঁ হয় হাঁ। আমিতো আমি ডাইৰেক্ট গৈ এই টিকেট কাউন্টাৰতে দি থৈ আহিব লাগিল হয়! একো নাজানো যিহেতু! হয়নে? তাইতো নক'লে হয় তালৈ যাবলৈ! তালৈ যাব লাগিব, কিন্তু বা জনীয়ে আকৌ গুৰুত্ব ল'লে বুলিহে। সুধি আহিলোঁ বুলি হয়নে!
ইয়েছ!
এনেইতো নহ'লে হয়! আৰু ধৰ ক'লে ধৰ কোনে কৈছে বুলি কওঁতে ধৰ বাৰ কব পাৰিছোঁ ন, দীপশিখা বাৰ কথা!
উম!
কিবা ক'লে ধৰ, তাই ক'ব পাৰিব! ভালেই আছিলে।
মই চাউমিন আনিছিলোঁ! হা
উম!
বহুত টেষ্ট হৈছে! বহুত নিমখ হৈছে।
নিমখ হৈছে, চাওমিনৰ কথা নক'বা, মোৰ একদম পূৰা খাওঁ, খাওঁ লাগিছে।
কিন্তু এই আৰু হেৰিখনৰ নিচিনা নহয়।
এ এইবাৰ হিৰ' ভাব ভনী ভাবিলোঁ, কি জানাই এইযোৰ যদি তাৰ যদি ডিউটি যদি সোমাওঁ, এই যদি বাৰ হেজাৰ হয়, হয় ন তেতিয়াহ'লে মই মানে মইচা বলেগ এউণ্টতোওঁ তে, ইিৰোণ্ড তাতো নথওঁ বুজিলা। সেইটো মানে থ'লে মানে ন গম পাই থাকিব ন হয়নে কি হৈছে, কি কথা। ধৰ এটা ধৰ যি কি নহওঁক মানুহৰ এটা পাৰ্চনেলিটি বুলি বস্তুটো লাগে ন? মানে সিনেতো মোকতো ঘৰত কিমান পইচা, কয় জানো? কোৱাচোন!
সেইটোয়েতো কথা! মই তোমাকতো সেইকাৰণে কৈ আছোঁ!
বুজি পাইছোঁ কেছটো এতিয়া বৰ্তমান মই, সেইকাৰণে-কাৰণে ভাবিছোঁ
যিমানে আপোন হওক, যিমানে আপোন নহওক, মই নিজৰ মাকে কোৱা নাই, যে মই পইচা থৈছোঁ, নাই থোৱা পইচা কিমান থৈছোঁ, কিমান কথা মই একো নাই কোৱা! কিয় মই জনাম! কৃষ্ণকো মই নাই কোৱা!
হয় নেকি? তাকে মই হে' সেইটোৱে ক'ম চাগে, এই তাত যদি শুই যায় কেনেবাকে, সোমোৱাই পেলাই পিছে আন হাজাৰটোতে মিলাব চেষ্টা কৰিম কাৰণ ধৰক এতিয়া মিছন চলে বা এইখনৰ পৰা এইখনেই মানে ইমান ধৰক মোৰ গাড়ীৰ খৰচটোও কমি যাব মই ধৰক এইখনৰ পৰা এইখনত তাৰ লগত গুচি আহিব পাৰিম, নহ'ব মই চাইকেলৈ আহিম বুলি ক'লে ধুনীয়াকৈ চাইকেলো আহিব পাৰিম। আৰামছে এইকনৰ পা এইকনেই হয়নে?
উম'
অ' মই চাইকেল লৈ আহিম চাগে আহিলে। পইচাটো তেতিয়া বাচি যাব ন', তেতিয়াতো গুটেটো, পইচা বাচি যাব। এলিয়ম, মই গাড়ী ভাড়ালে আকৌ বাৰশ টকা থব লাগে ডিউটিৰ পৰা, এতিয়াতো বেলেগ এটা কামত খাই গ'ল হয়'।
সেইটোতো কথা, মাৰাজে-মাৰাজে তেনেকে কৈ আছিলে মই ভাবিলো, নহ হাজাৰ মান টকা কৰিলো নেকি ?
কি কেনেকৈ কৈ আছিলে? অসুবিধা হৈছে যে, এনেকৈ বুলি কৈ দিলে ন'। সেয়া তাৰমানে মোৰ চব মোৰ ওপৰতে ভৰ-আশা কৰি থাকে ন'। এতিয়া বেছিভাগ এতিয়া মোৰ ওপৰতে আশা কৰি থাকে যে। এতিয়া মা দাঁত সৰি, দাঁতৰ অৱস্থা নাই জানে মাৰ? দাঁতকেইটাও সৰাব লাগে মাৰ।
অ' সেনেকুৱা।
অ' দাঁত
সৰাই পেলাই যে লগালে আকৌ বিশ পঁচিশ হাজাৰ টকা লাগিব।
অঁ সেইটোতে মায়ে কৈছে বুলে মোলে দাঁতকেইটা সৰিলে মই বুলে কলৈকো নাযাও আৰু। হেল্ল'
উম'
উম', কৈছে কলৈকো নাযাওঁ আৰু এনেকে কৈছে।
কিমান দাত সৰিল ন'?
গোটেই তলৰ-তলৰ গোটেইখিনি দা-দাতে বেয়া হল আমাৰ মা।
সৰি গ'ল নেকি গোটেইখিনি?
সৰি যোৱা নাই! দাঁত বেয়া হৈ আছে বিষত ভাতেই খাব পোৱা নাই। তিনিদিন হৈ গ'ল মায়ে ভাতে নাইখোৱা। তাকে মই ভাবিছোঁ বাদ দিয়া লোক, কৰবালৈ ফুৰিব যোৱাৰ কথা বাদ দিয়া ন? নিজৰ হেৰি কথাটো ভাবা আৰু মানুহ ওপৰৰ দাঁত কেইটাটো ভালেই আছে, মানুহে হাঁহিলে ওপৰৰ দাঁতকেইটাহে ওলায়।
অ তলৰকেইটো নোলাই নহয়। আৰু মাক ইমান প্ৰেছাৰ নেদিবা কৈ দিবা।
প্ৰেছাৰ বুলি নহয় আৰু এ প্ৰেছাৰ বুলি নহয়, তাত যদি তোমাৰ নিজৰ মা যদি এতিয়া তুমি ধৰক মা কষ্ট আছিল হয়নে? সেই ফেনখন আনি দিয়া নাই জানো, গৰমত হোব নোৱাৰে বুলি, সি সেই দুইটাত তুমি যদি কষ্টত যদি মায়ে যদি দাঁতৰ বিষত যদি থাকে। মোক সেনেকে সেইটো গা সুতেটো বনাই দি আছে, মোকতো বন ক'ব কোৱা নাই, নিজে বনাই লৈ গুছি যাম গা বেয়া বুলি। চুঁচৰি বাগৰি হ'লেতো বনাই বনাই দি আছে হয়নে? বাদদে এনেই দেউতাহঁতক ওপৰত ভৰষা কৰি লাভ নাই, মই দেউাহঁতৰ ওপৰত জেদ লাগি যদি মাহঁতক একো হেৰি কৰি দিওঁ এই মা মৰিবহে।
তাকে
বাকী খোৱা বোৱা এতিয়াতো কিবাকিবি খাবতো বহুত মন গৈছে মোৰ বাৰু।
খাব মন গৈছে।
উম, কিন্তু পইচা পাতিহে প্ৰব্লেম মানে। ক'ৰবাত জুবিন ক্ষেত্ৰলৈও যাব মন গৈছে। তাৰপিছত আকৌ কামাখ্যালে যাব মন গৈছে, পাৰ্কত যাব মন গৈছে। গুৱাহাটীৰ ফালে যাব মন গৈছে।
ছেম টু ইউ, বাট মোৰ বিশেষকে কলৈ যাব মন গৈছে, জুবিন ক্ষেত্ৰলৈ যাব মন গৈ আছে।
ভনী তাত ঘনী এতিয়া তুমি যিটো ছোৱালী আছা ন' এতিয়াই ঘূৰি ফুৰিব লাগে, তুমি বিয়া এনেও ঘূ ঘূৰিব নোৱাৰা, এতিয়া মোৰ লগত যিমানখিনি তুমি টাউনত গ'লা, চিনেমা চাব গ'লা সেইখিনি তুমি পিছত মই তুমি নাপাবা সেইখিনি সুবিধা মোৰ মতে। কাৰণ ন' কৃষ্ণ দাও ইমান চটপটীয়া নহয় না। কাৰণ ধৰ অকণ অ', কৃষ্ণ দা ইণ্টাৰেষ্ট নাই। এতিয়া ধৰ বেলেগ ধৰ, এতিয়া ধৰ আমাৰে, মোৰ ধৰ এতিয়া চিনেমা চাব যাওঁ যাওঁ লাগি নাথাকে জানো। এতিয়া মই যদি, মই যদি বিয়া পিছত যদি মই যাওঁ যাওঁ কওঁ, মোৰ যদি মানুহজনীয়েতো এনেই ঠেং ডাঙি থাকিব। ম‌য়ো যাম বুলি হয় নহয়? সেই তেতিয়তে মই তেতিয়া তোমালোকৰ তাতে কৃষ্ণ এটা ইমান হেৰি নাই ন। সেইকাৰণে মোৰতো যাওঁ যাওঁ লাগি থাকে। অ', সেয়া এতিয়া ধৰ এতিয়া মোৰ লগত যে যিমানখিনি ঘূৰিলা। উম, য'ত য'ত ঘূৰিব গ'লা, ক'ত ক'ত গ'লা হয়নে?
অ', ঘূৰাবলৈ কিন্তু নিব। ঘূৰাবলৈ নিনো বুলি নকয়, যদি পইচা থাকে, পইচাত থাকিলে নাই বুলি কব, কিন্তু যে এই বোলে ক'বাত চিনেমা চোৱা কাপোৰ কিনিব যোৱা একদম মানে সি বৰিং পায়, উম,
উম,
আৰু ইমান সি যে ষ্টেণ্ডাৰো নহয় জানা?
জানো মই এইটো কথা।
ত' পাঁচশ টকাই তই চাৰ্ট এটা কিন' হাজাৰ টকাই চাৰ্ট এটা কিন' যি মানে কিছুমান ল'ৰা এনেকে চুট কৰি পেলাই মানে ভালকে একদম ষ্টেন্ডাৰ্ড পিন্ধি আহে ন'।
উম,
অ', সেইবিলাক নাই।
তাকে, উম,
চাৰ্ট ডাল ভেভেলকে উলাই ল'ব আৰু।
উম,
তললৈকে আৰু।
তাকে।
বেটি ইমানে বাট ইমান ষ্টেণ্ডাৰ্ড বোলা বস্তুটো নাই।
উম উম, বাকী এতিয়াতো বাৰ্থডে দিনাটো একদম। ফুটা কৰি এটাও নাই মোৰ। যে কিবা এটা কিনি খাবলৈ আইতা সৰকা আইতালৈ ফোন কৰিছিলোঁ। আইতাহঁতকে সঞ্চয় এটা ভগাইছিলে।
অঁ,
মই কৈছো আইতা পইচা চইচা শেষ হ'ল নেকি কৈছে আধাখিনি পইচা মাহীয়ে লৈ গ'ল। দি দিছিলে মানে অঁ মাহীয়ে মাৰে যে পইচা ধাৰ।
উম।
তাৰপিছত এই তিনি হাজাৰমান আইতাৰ আছে বেলেগ আইতাৰ ওচৰত আছে কৈছে সেইটো খেতি কৰিব লাগিব বুলি কৈছে। দ মইতো দিওঁ নিদিওঁ একো কোৱা নাই বুজিলা।
আৰু নায়ে কিন্তু তাত।
অঁ মোৰ মানে তিনি হেজাৰ মান এটা আছে। তেওঁ এটা মনটোত দিওঁ নিদিওঁ মানে একো কোৱা নাই বুজিলা।
কেনেকে ক'ব নো সিহঁতৰ তাত আছে যেতিয়া সেইটো।
বাক ক'ব বেয়া লাগিছে বাঁহোতো একে টুতুং মে তাকে চলি আছে।